হেল্ল'
ক উ উ
হেল্ল' হেল্ল' অ কি কৰি আছে
এ চাহ বনাই আছিলো
অ চাহ খালে খুৱাই নাই
চাহ নাই খোৱা চাহ বনাইছো চুজি ভাজিছো চাহ বনাইছো
উম
তুমি কি কৰি আছা
এ কাপোৰৰ কাম কৰি আছো
কাপোৰৰ কাম
অ
কি কাপোৰ চিলাইছানে হেৰি কৰি উাই এমব্ৰইডাৰী
ফেব্ৰিক কৰি আছো কটনৰ কাপোৰ ফুল লগাই কালাৰ কৰি
অ
উম গোলপীয়া ৰঙ
আহ
উম সেয়া কৰি আছো অ গৰম কেনেকুৱা
অ গৰম খুব গৰম আজি
উম ক'তো যোৱা নাই নেকি
গৈছিলো আহিলো গৈ
আহ ক'ত গৈছিলে
এ বজাৰ কৰিবলে
অ বজাৰ কৰিব দে এতিয়া ভাত পানী
ভাত পানী বনোৱা নাই বনাব লাগিব এ চাহ বনাইহে আছো চাহ খাম এতিয়া চাহ খাই ভাত বনাম
অ কিদি বনাব ভাত
ভাত আজি মাংস আছে মাংস বনাব লাগিব উম
উম বজাৰপা কি আনিলে
বজাৰ পৰা এইয়া শাক পাচলি তাৰপিছত মাংস আনিলো শাক পাচলি আনিলো
আহ
এ কাপোৰ চিলাইে আছা
অ কাপোৰ চিলাই আছো মানে কাপোৰ চিলাই আছো নে কাপোৰ কৰিয়ে আছো
আজি কেইযোৰ কাপোৰ কৰিলা
আজি তিনযো হব এইযো খতে যদি হয়গৈ অ চিলাব কামো আছে চিলাব লাগিব।
অ বেচা কিনা হৈছে নাই
হৈছে এইযোৰ তিনিযোৰ অৰ্ডাৰ আছে, ইয়াত অৰ্ডাৰটো দিব লাগিব যে
অ
অ এতিয়া ৰাতিৰে চিলা কাম আছে চিলা
অ মই এই আম আ চাৰ চাহ বিক্ৰী কৰো আৰু বনাই কৰি
অ আছা বিক্ৰী কৰে, উম কি আছা?
এ চব আচৰে কৰো নেমু আৰু আম নেমু, আম বগৰী যি আছে আৰু
কিমান কিমানকে বেচে
বেচো এনেকুৱা সৰু বটলত এশ টকা।
অ ডাঙৰ
ডাঙৰত দুশমান হ'ব মিডিয়াম চাইজত এশ টকা তাতকৈ অকণমান ডাঙৰটো দুশ টকা। তাতকে একে সৰু তোৰ পঞ্চাছ টকা।
আহ
এনে আছো।
খালি এনেকে কৰিব লাগে কাম চাম।
অ নকৰিলে আকৌ চলিবও দিক দিগদাৰ হয় নহয়।
সেইটো এটা নিজৰ উপাৰ্জন ন
আহ
উম এতিয়া চাহ বনাইছে আৰু
অ চাহ বনাইছো চাহ হৈছে খাম আৰু
উম কি দি বনাইছে।
চাহ বনালো সেয়া চুজি ভাজিলো। চুজিকে ভাগিছো আৰু এতিয়া সন্ধিয়া।
অ মই চাহ বনাও হে বনোৱাই নে খাব বনাই কৰি খাম আৰু গৰমো পৰিছে।
অ
গৰমত চাহ খাবই মন নাযায়।
মন নহ'লেও খাব খাব লগা হয়ে যে,
অ খাব লাগা হৈয়ে। উম